হেল্ল',
অহ কোৱা?
আছো, ইমান গৰম আজি।
হয় আজি বৰ গৰম দিছে। মইও অলপ বাহিৰলৈ ওলাই আহিছোঁ ৰ'বা। যিহে গৰম দিছে ন আজিকালি? সেইটো কাৰণে মানে অলপ ফুৰিবলৈ ওলাই আহিছোঁ। হয়।
এইবা টো গধূলি হোৱাৰ পিছত অলপ বতৰটো ভাল কৰি দিয়ে।
হয়। হয় হয় ঠিকে ক'লা, আজি কিন্তু বৰ গৰম আছিলে ন? মানে ইমানে গৰম লাগিছে মা মানে বাছত বহাৰ লগে লগে মানে পুৰা ঘামটো মানে ওলায়ে গৈছে মানে ঘৰৰ, পুৰা গাৰ এনেকুৱা লাগিছে বহুত গৰম দিছিল আজি। কালিটো যোৱা কালি ইমান গৰম নাছিলে। কিন্তু আজি বহুত বৈধ্য গৰম দিছিল, হয় নে নহয়?
অ' আৰু ই, কি কয় অলপ এনেকুৱা দেখায় যে দিনত যে বৰষুণ দিব।
হয় হ হয়। ঠিকে ক'লা মানে দিনত আকাশবোৰ মানে এনেকা ক'লা হৈ যায় ন? যেনেকুৱা লাগে আৰু বৰষুণে দিব নেকি! কিন্তু নাই বৰষুণতো ভাৱনাই নাই মানে নাথাকে এনেকুৱা টাইপ, অলপ অলপ দি দিয়ে, দিয়াৰ পাছত আৰু নি দেই আৰু।
অ'।
হয় অ', এতিয়া কি কৰি আছা এনে?
এনেই ফোনত অলপ, অ', এইটো মিশ্বো চাই আছিলোঁ।
হয়, ড্ৰেছবোৰ চাই আছিলা নেকি?
অ', অ', এইটোৱে মানে চামাৰ ক্ল'থছ ইমান গৰম আজিকালি তুমি কুুৰ্তি চুৰ্তি, নহ'লে কিবা হেভি পিন্ধিবই নোৱাৰা।
ঠিকেই ক'লা তুমি মানে হেভিবোৰ বোৰ পিন্ধিবই, ময়ো যোৱা মানে এদিন মানে বজাৰলৈ গৈছিলো মানে অনলাইন শ্বপিং কৰা নাছিলো মানে চাই আছিলোঁ ব যোনটো বিচাৰিচো এনকা পোৱা নাই মানে মই। সেইটো কাৰণে মই মানে অফলাইন কৰিব কাৰণে গৈছিলো তে মানে এনে হাফ পেণ্ট টিচাৰ্ত লৈ আহিছো যিহেতু ইমান গৰম দিছে ন' সেইটো কাৰণে কটন-টটন পিন্ধিবলৈ বহুত মন যায় ন' ইমান গৰমত, হয়। সেইটো কাৰণে মই লৈ আনিছিলো ৰ'বা, মানে কেইটামান এনে অনলাইন শ্বপিংটো কৰা নাই। কৰিম ৰ'বা আৰু অলপ দিনৰ পাছত মানে কাপোৰবোৰ কমি গেলে আৰু এনকম আৰু মোৰ কেনেকুৱা হয় ন, অ', এটা কাপোৰ যোৰ মই পিন্ধো ন' এটা কাপোৰ মই দুই তিনিদিন মান পিন্ধি লম তাৰেপাছত মানে মোক নিজকে লাগে এইটো বস্তু পুৰানা হৈ গেছে। তাৰপাছত সেইটো মই থৈ দিম, থোৱাৰ পাছত আৰু মানে বেলেগ লৈ লম সেনেকুৱা কি মানে মোৰ গো টেই কাপুৰ তেনেকুৱা হৈ যায় ন' মানে গোটেই পুৰণা কৰি দিওঁ আৰু মই এই পুৰণা কৰাৰ পাছত মই এনেকুৱা লাগে না মোৰ কাপোৰে নাই বুলি কৈ কেনে, আৰু মই মাৰ পৰা সুধিব যাওঁ। মা মোৰ কাপোৰ নাই মোৰ কাপোৰ দিয়া বুলি, মই কাপোৰ পইচা দিয়ে মই কাপোৰ কিনিবলৈ যাম। এনেকে আৰু তুমি এনে অ', মানে শ্বপিং কৰাতে তুমি মানে নিজে যোৱা নে? অ', তুমিতো অনলাইন শ্বপিং কৰা ন'?
অ', মইতো বেছি ভাগ ক'ব গ'লে দুটাই কৰোঁ, মানে অলপ বেছি এমাৰ্জেঞ্চি হওঁক, নহ'লেও যদি ক'তবা ফুৰিব গ'লো বেলেগৰ লগত নহ'লে মাৰ লগতে গ'লো আৰু কিবা যদি ভাল লাগে, তেতিয়া এনে অফলাইন লৈ লওঁ অফলাইন এনেকে লৈ লওঁ কিন্তু বেছিভাগ মানে টো অনলাইনে কৰোঁ আৰু এতিয়া গৰমৰ কাপোৰ কি কম এ মানে গণে গুৰিত যি গৰমৰ কাপোৰ পায় ন' বহুত ভাল পায় মানে তাত তে টপ আৰু এইটো প্লাজো পেণ্ট কেইটা যে। এনেকুৱা পাই চেট লগাই যেনেকে তুমি মানে বাহিৰতে যাব যদি বাহিৰত যোৱা ক'ত বা ফুৰিব পিন্ধি যাব পাৰা।
হয়, হয়, অ', তেনেকুৱাকে বহুত ভাল হয় মানে গনেশগুৰি ফেঞ্চি এনেকোৱা তেনেকুৱা কাপোৰ পায় আৰু মই যোৱাই নাই, মই বেলতলাতে গৈছিলো। তাৰে পৰাই লৈ আনিলো কিবা কেইটামান কাপোৰবোৰ কিনি কিনোনে গনেশগুৰি মানে যোৱা হোৱা নাই আৰু যাম আৰু গৰমটো দিনতো নাযাবই ন' জুলাই মাহটোত
অ', বহুতে ওলোৱাই নাযা আৰু মানে গৰমত বতৰৰ কাৰণে ইমান পিম্পল চিম্পল ওলাই।
হয়, হয়, হয় তুমি মানে ফেচটো পুৰা অইলি হৈ যায় ন' মানে যেনেকুৱাকে অ', হয় মা মানে বৰ গৰমতটো মানে পুৰা ঘাম ওলাই ন? ঘামৰ জোগাতে মানে পুৰা ফেচবোৰ মানে কেনেকুৱা মানে। তেলৰ তেলৰ নিচিনা লাগি থাকে। আজীপ লাগি থাকে মানে সেনেুকোৱাকে।
লগোৱা ক্ৰীম ফেচ ৱাশ এইবিলাক ক'ৰৰ পৰা অৰ্ডাৰ দিয়া, ফোনৰ
হয, হয় এইটো ফোনৰ ফোনৰ পৰা অৰ্ডাৰ কৰো আৰু এনেই মানে দোকানৰ পৰা লৈ ল'ব চানক্ৰীমম আৰু ৰ'দৰ কাৰণে চানক্ৰীমটো লাগিবই, ন তে সেইটো কাৰাণে চানক্ৰীম। তো মানে অৰ্ডাৰো কৰিলো কেতিয়াবা কাম নাথাকিলে আৰু নহ'লে মানে এনে কিনিবলৈ যাওঁ আৰু দো।
অ' আৰু আজিকালি ইমান সুবিধা দিছে। মানে চাবা আগতে আমি দোকান যাব লাগে নহ'লে ডাক্তৰক দেখাব লাগে যে আমাৰ স্কিন টাই। টো এইটোৰ পৰাত কেনেকুৱা ক্ৰীম লাগে এইটো দিয়ক কিন্তু আজিকালি ইমান সুবিধা কৰি দিছে। এপ কেইটাটা ইচস্কিন টেক। ফিছাৰছটো ল'ব তাৰ পিছত তাৰ মতে ভাল এটা ক্ৰীম দিব হয় না।
হয়, হয়। চ'ব ফোনতে আজিকালি বহুত সুবিধা হৈছে। মানে ফোনতেহে মানে চ'ব। পিছপৰা পাৰে তুমি ফোনত চাবও পাৰিবা। মোৰ ফেচত মানে কি হৈছে। কি নাই এইবোৰ ত তি চাব পাৰিবা। ধৰিব পাৰিব যে অমোফেচত এইটো ওলাইছে। সেইটো ওলাইছে এনেকুৱা।
অ' আজিকালি মানে কি বহুত সুবিধাৰ। চাইাচা তুমি আজকল বেলংকিট, ফ্লিপকাৰট মিনিট সেবিলাকৰ কাৰণে কিবা বাহিৰত। আজিকালি ইমান গৰমত বাহিৰত যাবৰ ইচ্ছা যায় নেকি নাযায়।
হয়। হয় নাযাও ন মানে বাহিৰত যাব ইচ্ছা নাযায়ে ঘৰতেহে মানে আজিকালি চ'ব। সুবিধা দিয়ে দিছিল ফোনতে মানে ন।
অ' কিবা যদি লাগে কিবা এটা অৰ্ডাৰ দি দিয়া। দহ মিনিটতে আহি যাব।
হয় কি ক'লা?
কৈছো যে কিবা এটা অৰ্ডাৰ দি দিলে আমি দহ মিনিটত। তাতে আহি যায় চ'ব বস্তু ঘৰলৈকে হয় ন নাই।
মানে দহ মিনিটো আহি যায়, ন মিনিটতো আহি যায়, তেনেকুৱাকে হয় আৰু মানে বহুত। ভালো হয় মানে কিন্তু চাবা যেনেকে ড্ৰেছ বোৰ। তুমি এনে ল'লে মানে ভাল আহে নাই বেয়াও আহে?
মানে কি কেতিয়াবাতো ভালে মানে, কি বেছিভাগ ভালে আহিছে দেই। কিন্তু কেতিয়া, কেতিয়াবা অলপ বেয়া দিয়ে। এই মানে কিছু বেছিভাগ মই মানে অলপ মিহছৰ পৰা অৰ্ডাৰ দিওঁ, ন ত মিহছত চামটাইমচ মানে অলপ। কেতিয়াবা বেয়া আহি যায়।
হয়, হয় মানে। কেতিয়া কেইটায়া বেয়া অ সেইটো তুমি ঠিকে ক'লা মোৰো ইমানকে বেয়া নাহে মানে তাকেই কেতিয়া কেতিয়াবা বেয়া আহি যায়। যেনেকুৱা কিবা মানে ফ্ৰেকচাৰ কিবা বস্তু যেনে আনিলো তে মানে কিয় বাইঞ্চেছ ফুটা এইবাৰ ফুটা পাইছিলো। মই এবাৰ আৰু মানে চাইজটো মানে দিলে মানে ৰং স্বাস্থ্য আহি যায় এইবোৰো অলপ পূৰণ হৈছে। এনে অৰ্ডাৰ চদাৰ কৰিলে কিবা ভালে আহে লেকিন তুমি চাবা। মানে আমি কাপোৰ বোৰ অৰ্ডাৰ কৰিলে ভাল আহে। কিবা মানে সজোৱা বস্তুবোৰ কৰিলেও ভালে আহে যে লেকিন ধৰি লওঁ য চব্জি চ'ব। ল'বা আজিকালি বহুত সুবিধা পায়। কিণ মানুহবোৰ মানে ঘৰতে বহি কি শপিং কৰিছে। ন ম কৰে এতিয়া সেইানে মানে চ'ব। চজ্বিবোৰ যি ল'ব যায় সিহঁতে ভাবে যেি মানে হাইজেনিক হয় বুলি কেনে। কিন্তু এইটো আনহাইজেনিক হয়, হয়নে নহয় যিহেতু। টো মানে বস্তুবোৰ যি লোৱা নে সেইটো কৰ' পৰা উঠাই লয় আনে যে আমি। তুমি অফলাইন য কৰিবলৈ যাও ন। আমি নিজে হাতেদি বাচি লওঁ হয়নে নহয় আৰু হয়। পিয়াজ বোৰ চাবা মানে যেতিয়া মানে পিয়াজ বোৰো মানে। কলা কলা টাইপ যে হৈ যায়। এইবোৰতো নচাই ন অনলাইন শ্বপিং ডাইৰেক্ট সোমাই দিয়ে সোমাই কেনে। পাৰ্চেল কৰি দিয়ে কিন্তু তুমি যেতিয়া ল'ব যাবা ন তেতিয়া ল'ব গ'লে মানে নিজে ভালদৰে চাই চাই ল'ব পাৰি ন এইবোৰ মানে বস্তু মানে আমি তুমি অফলাইন ল'ব বেছি ভাল।
অ-অ এইটো হয় বাৰু এই বহুতবাৰ মানে এইবাৰ মই পিয়াজ অৰ্ডাৰ দিছিলো ফোনৰ পৰা। এইবাৰ মই পিয়াজ অৰ্ডাৰ দিছিলো এইটো ফ্লিপকাৰ্টৰ পৰা। মানে কি ওপৰৰ পৰা দেখাত একদম ধুনীয়া দে কিন্তু ভিতৰত পুৰা পচা।
হয়-হয় তুমি কি হ'ল আমাৰ কাষৰে এজন আন্টি আছিল মানে তেনেকুৱাকে বস্তু লৈছিলে মানে। বেয়া ওলাইছে আৰু এনেকোৱা।
আছে নাই এইটো হয় বাৰু কিন্তু তাতে এটা বেনিফিট আছে য। তমান ব বস্তু পচাইছে নহলে। কিবা ডেমেজ আহিছে ন ত' তুমি যদি তেতিয়াই ফটো ক্লিক কৰি দি দিয়া নহ। তোমাৰ পইচাটো ৰিফা কৰি দে।
হয় হয় এইটোতো ৰিফাণ্ড কৰিবই মানে এই চোৱা এয়া তোমালোক ধৰিলে তোমাৰ টাইম নাই ন। তোমাৰ টাইম নথকা সময়তে তুমিও বস্তু অৰ্ডাৰ কৰিলা ন। সেইটো তুমি ৰিফাড কৰিবা কি কৰিবা এইটো কৰোতে কৰা দেৰি হৈ। ন সেইটো কাৰণে মানে বস্তু বোৰ সিহত যি বস্তু চেল যি কৰি আছে আমাৰ পাৰ্চেলো যদি দি আছে বস্তুতটো ভালেই দিব লাগে হয় নে। নহয় মানে বেয়াটো দিলেেতো মানুহতো সো একচেপ্টটো নকৰিব। কিন্তু কাৰলেতো মানে ভালে দিলে। ভাল হয় তুমি মানে তোমাৰ মতে মান অফলাইন শ্বপিং কৰা ভাল নে এনেই চবজীবোৰ। অনলাইন কৰাটো বছি ভাল।
মোৰ কাৰণে অফলাইন ভ মানে অফলাইনত পুৰা ফ্ৰেছ ফ্ৰে পায় না চ। যোনদিনা আমাৰ মান ওচৰত লখৰা বজাৰ লাগে ন ত' লখৰা বজাৰ যোন দিন লাগে তাত। ইমান ফ্ৰেচ চব্জি পা ইমান ফ্ৰেছ তুমি যি চব্জি লোৱা চব ফ্ৰেচে পাবা। কিন্তু অনলাইনত ইমান নাপায় অনলাইনত মানে ইমান চব্জি নানোৱে কিন্তু কেতিয়াও যদি এমাৰ্জেঞ্চি আছে লাগে আৰু বাহিৰত যদি যাব নোৱাৰো। ন দিলো তেতিয়া অৰ্ডাৰ দিব লাগে উপায় নাই।
হয়-হয় এইটোতো হয় মানে যে তোমালোক এতিয়া সময় নাথাকা সময়তে তুমি কিয় চব। দিলা তেটোও দিব লাগিবই।
অ-অ-অ,
হয় মানে এনে তুমি এতিয়ো ক ক'লা এনে তুমি অনলাইন শ্বপিঙত মানে হয়।
কোৱা মই কৈছো যে। তুমি বেছিভাগ কি শ্বপিং কৰা মানে অনলাইন নে অফলাইন চবজিৰ বজাৰ।
হয় মইতো চবজি বজাৰতো মই অফলাইনে কৰো মানে। আজিলৈকে এনে অনলাইন কৰিয়েই পোৱা নাই মানে আমাৰ কাষৰত এজন আন্টি আছে। সেইজনী পৰে আৰু কৰে তাৰপিছত মোক সুধিছিলে যে তুমিও কৰি চাবা বুলি কেনে। কিন্তু মায়ে মোক কৰিবই নিদে তাৰ পৰা। মানে যিহেতু বস্তো আমি যে চাই-চাই লয় ন। বহুত কমত পোৱা যায় তুমি যি ভাবা আমি যি ভাবো যে এইটো বস্তু বহুত দামত পাও ন মানে কম দাম। পাওঁ বুলি ভাবো। ন টকাতে বুলি কয় ন কিন্তু এইটো নহয় মানে ন টকা তুমি আধাই কিলো এক কিলো পাবা। ভ তুমি এশ টকীয়া লৈ যাবা তুমি যেক বুলি পালা ন তোমাৰ কি মাৰ্কেট লাগে তোমাৰ হলে।
অ-অ এই লোখৰা মাৰ্কেট লাগে এইটো লোখৰা মাৰ্কেট চানডেল, লাগে।
হয়। অ' তেনেকুৱা মাৰ্কেট আমাৰ ফালে এটা কণী বজাৰ বুলি কয় হা এইটো এশ টকা লৈ যাবা। তুমি বহুত বজাৰ কৰিব পাৰিব।
অহ ছেম ইয়াতে এনেকুৱা হয় এনেকুৱাই ছেম। আৰু এইটো জানা আমাৰ মানে কি। ঘৰৰ ওচৰতে এইটো আছে ব্ৰহ্মপুত্ৰ বজাৰ মানে তাৰ পৰাই চব চব্জি লৈ আহে। যিমান বেপাৰী আছে।
অ' মায়ে তেনেকুৱা কি লৈ কিনে আনাতে মানে বস্তুটোতো কমতে হয় কিন্তু আমি ভাবো যে অ' অনলাইনটোহে বেছি কম বুলি কেনে, হয় নে?
অ' কিন্তু তুমি আজিকালি যিমানো ফ্ৰেচ চব্জি লোৱা এই গৰমত দুইদিন তিনিদিনে চলিব। তাৰ পিছত ন বেয়া হোৱা ষ্টাৰ্ট হৈ যায় হয় ন?
হয় অ' এইটো তুমি ঠিকেই কলা বেয়া হয় ষ্টাৰ্ট হয় সেইটো কাৰণে মানে নিজে মতে দি অফলাইন কৰিলে নিজৰ মতে লব পাৰিম ন এক সপ্তাহ বজাৰ এতিয়া লাগিব ন। এসপ্তাহ বজাৰ তুমি কেনেকাকে ল'ব পাৰিবা মানে কেনেকুৱাকে তুমি কিমান দিন চলিব এনেকুৱা টাইপ চোন বস্তু লব পাৰিবা আৰু অনলাইন কি হৈ তুমি আজি ললা এ আজি যি এইকেইদিন নগলাই আধাতে শেষ হৈ গ'ল।
অ' আমান আৰু অফলাইনত কি হৈ জানা তুমি আমি দাম কম কৰি হলেও ল'ব পাৰো। কিন্তু অনলাইনটো ফিক্স প্ৰাইজ অ' তাতে তো ফিক্স প্রাইচ থাকে ন ফোনত।
হয়, হয় অ' তুমি ঠিকেই কলা তাতে ফিক্স প্ৰাইজ থাকে ইয়াতে টো প্ৰাইজবোৰ নাথাকে ন তুমি মানুহ এনেহে কৈ প্ৰাইজ বুলি কেনে কিন্তু আমি যিমান পাৰো কমতো ল'ব পাৰো। তোমাৰ ওপৰত ডিপেণ্ড মানে তুমি কেনেকা বাৰ্গেনিং কৰিব পাৰা নে নোৱাৰা সেনেকুৱা হয়নে নহয় তুমি এনে বাৰ্গেনিং কৰিব পাৰা নে?
অ' পাৰো এতিয়া।
হয় ঠিক আছে দিয়া বৰ ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিক আছে দিয়া ৰাখিছো হয় থেংক ইউ। বাই বাই।
বাই।